আজি মমি গাঁৱৰ জীৱন আৰু চহৰৰ জীৱনৰ পাৰ্থক্য কথাটো দিয়া তুমি এনে গাঁৱৰ জীৱন বেছি ভাল পোৱা ই চহৰৰ জীৱন বেছি ভাল পোৱা
মোৰ গাঁৱৰ জীৱনটো অকণ বেছি ভাল লাগে চহৰতকে আহ বাৰু মই চহৰৰ জীৱনটো বেয়া নকওঁ কিন্তু আহ গাঁৱৰ জীৱনটো অকণ বেছিয়ে ভাল পাওঁ চহৰতকে তাতো বহুত মানে উম সুবিধা অসুবিধা আছে কিন্তু হ'লেও গাঁৱৰ জীৱনতটো বেছি ভাল লাগে তুমি কোনটো জীৱন বেছি ভাল পোৱা
হয় হয় ময়ো তুমি যেনেকে কলা গাঁৱৰ জীৱনটো ভাল পোৱা মইো তেনেকে ময়ো গাঁৱৰ জীৱনটো অলপ চহৰতকে অলপ বেছি ভাল পাওঁ কাৰণ গাঁওৰ জীৱনত কি হয় আমি বেছিভাগ প তাতে এ এটা আনৰ প্ৰতি অলপ বেছি মৰম থাকে কাৰণ চহৰত মানে কি কয় চবে নিজা নিজাকে থাকে আৰু ইমান মানে সম্পৰ্কীয় মানে নাথাকে বেলেগৰ লগত সেইটো কাৰণে মওত তোমাৰ দৰে গাঁৱৰ জীৱনে অলপমান বেছি ভাল পাওঁ সেইটো বুলি নহয় কি চহৰৰ জীৱন পাওঁ চহৰো ভাল পাওঁ তাৰপাছত মই তোমাক সুধিব যি তুমি এনে বেছি কাল গাঁৱত বেছি মানে থাকা থাকিছিলা নে চহৰত বেছি থাকিছিলা
মই অ গাঁৱত থাকিছো তোমাৰ অ বিশ বছৰলৈকে মই গাঁৱতে থকা তাৰপিছত মই চহৰলে আহিছো অ কিন্তু হ'লেও মই বিশ বছৰ গাঁৱত থাকিও মোৰ গাঁৱলেহে মনটো টানে অ চহৰলৈ ইমান মনটো নাটানে যিহেতু মই এতিয়াও চহৰত আছো হ'লেও মোৰ গাঁৱতে থাকিবলৈ মন যায় উম মই বেছিভাগ গাঁৱতে থকা
ক্ষতি হয় মইও নিজৰটো ক'লে মই এনে চহৰতে এনে বেছিভাগ এনে বাহ কৰিছো মানে হ'লেও মই গাঁৱত সময় পালে মানে গৰম বন্ধ এয়া ঠাণ্ডা বন্ধ সময় পালে মই যাওঁৱে কাৰণ গাঁৱত মই যদি চহৰত বেছি সময় মানে থাকিছোও অ কিন্তু মই গাঁওঁতে মই যাই ভাল পাওঁ আৰু গাঁৱত মানে প্ৰাকৃতি থাকে তাতে চৰাই চিৰিকা মাত থাকে আৰু পুখুৰী থাকে বহুত বস্তু কৰিবলৈ থাকে কিন্তু চহৰত আৰু ঘৰৰ ভিতৰতে থকা যায় কিন্তু সেইটো কাৰণে মইও গাওঁতে বেছিভাগ যাব বিচাৰি থাকো বাকী তুমি এনে বেছিভাগ এনে তুমি গাঁৱতো যাবতো তুমি যাই থাকে ভাল পোৱা সেইটো মই গম পালো এনে তুমি কাৰনটো ক'বা নেকি গাঁওৰ জিৱন কিয় তুমি বেছি ভাল পোৱা চহৰতকে
গাঁৱৰ ঘৰত চব আছে মা থাকে দেউতা থাকে ঘৰৰ সকলোৱে মোৰ গাঁৱতে আছে আৰু তাৰ ভিতৰত মই যিহেতু বিশ বছৰ গাঁৱতে আছিলো মানে মোৰ লগৰ মানে মই সেই প্ৰাকৃতিৰ লগত মানে বহুত মানে আপোন হয় মোৰ গাঁওতো চব মানুহ তাতে আছে উম ঘৰৰ চব বস্তু লগৰ লগৰীয়া উম সেই ঘৰৰ ওচৰত দোকানটো চব বস্তু তাতে আছে চব মানে চহৰত সেইবোৰ বস্তু পোৱা নাযায় চহৰত নিজা মানুহ বোলা কোনো নহয় চহৰত মানুহ কাম কৰিবলৈ আহে তাৰ পিছত উভতিহে গাওখনতে যাব লাগে যত আমি সৰুৰ পৰা ডাঙৰ দীঘল হৈছো সেইকাৰণে মই গাওঁটোৱে বেছি ভাল পাওঁ
হয় হয় মইও মই গাও ভাল পাওঁ মোৰো সেইটোয়ে মই কাৰণটোো এনে সেইটোয়ে মই যে কলো যে পুখুৰী থাকে মানে বহুত বস্তু কৰিবলৈ থাকে তাতে মোৰ বন্ধু আছে গাঁওত সেইবোৰলৈ তাতে খেলিও ভাল লাগে এতিয়া চহৰত বন্ধু থাকিলেও সেনেকে খেলিব গম নাপাও সয়াতে নিজৰ কাৰ্যত ব্য্স্ত থাকে মই নিজৰ কাৰ্যৰ কাৰে এইটো মানে এই গাঁৱত কিন্তু কি হয় আমি সদায় মানে খেলা ধূলা বা এ দুপৰীয়া একেলগে কৰ'ৰবাত খাই খাবলৈ যাওঁ নহলে কিবা ভবাি কিবা কাৰ্যয় থাকে কৰিব যাওঁ ফুৰিব ফুৰা চুৰা হৈ বাকী তাতে মা দেউতা যদি চহৰতে থাকে হলেও সিহঁতৰ মানে গাঁৱত মোৰ বাকী পঢ়িয় বোৰো আছে সেইবোৰৰ লগত থাকিয়ে মোৰ ভাল লাগে সেইখিনিয়ে মই আৰু বেছি ভাগ এনেক ন মত মটিট নো ন সে গাঁওঁতে বলে ন আককি হয় তুমি এনে কিবা বেলেগ প্ৰশ্ন সুধ তুমি প্ৰশ্ন সুধিব বিচাৰিছ সুধিবও পাৰা
অ তুমি এনে আহ আহ সৰু কালত গাঁৱতে পঢ়া নে তুমি চহৰতে আহি পঢ়িছা
অ মই এনেই জন্মটো চহৰতে হৈছো মইতো মানে চহৰতে পঢ়া শুনা মানে কৰিছো কিন্তু গাঁৱত যদি মই পঢ়া শুনা কৰা নাই কিন্তু মই গাঁৱত মানে এনেই মোৰ ভাইটিহঁতে যেতিয়া পঢ়িছিলো সিহঁতৰ লগত এনে মানে মই থাক অসমীয়া টিউচন নিচন কৰিছিলো ম টিউচন লৈছিলো মই এনে ক'ব গ'লেতো মই চ মানে পঢ়ি পঢ়িছো আৰু বাকী তোমাৰ তুমি গাঁৱত তুমি ত গাঁওঁতে ফৰু কালটো পোৱাইচ চাগয়? তুমি এইটো কেনেকুৱা মানে ক'বা মানে তুমি এতিয়া এতিয়াতো চহৰত পঢ়ি আছা চাগে, মানে সেইটো তুমি কেনেকে পাৰ্থক্যটো‌ কবা? মানে কি মানে কি আ সেই পাৰ্থক্য পাইছা তুমি?
এতিয়া মই গাঁৱত পঢ়িলে এতিয়া মই সন্ধিয়া চাগে লগৰবোৰৰ লগত এতিয়া ওলাই গলো হয়, একাপ চাহ খালো হয়। কিন্তু চহৰত তেনেকুৱা‌ নহয়, চহৰত চবেই ব্যস্ত হৈ যায়। সেই কলেজত যোৱা অহালৈকে লগৰীয়া থাকে, তাৰ পিছত ‌ কামত ব্যস্ত মইও মোৰ কামত ব্যস্ত, কিন্তু পাৰ্থক্যটো সেইটোৱে যে গাঁৱত মই চবক নিজা বুলি কব পাৰি, আজি মোৰ কিবা এটা হৈছে মই মাতি লব পাৰিম, কিন্তু চহৰত চবে ব্যস্ত হৈ থাক কে বাৰু সেইকাৰণে সেই নিজা ভাৱটো নাই চহৰত
হয় হয়, কিন্তু এই তুমি গাঁৱত যদি আছিলা আৰু গাঁৱত চহৰত চোৱা, তুমি কিবা এ এনেকে বিপদ কিবা দেখিছিলা নেকি মানে গাঁৱত জোনটো নাছিলে তুমি চহৰত পাইছা?
অ, সেইটো হয়। এতিয়া গাঁৱত বহুত মানে অ' লাইটৰ বহুত মানে দিগদাৰ হয়। এতিয়া গৰম কালত কাৰেণ্ট নাথাকে, আৰু গাঁৱত তেনেকুৱা ইনভাৰ্টাৰো নাথাকে, অ' ইমান ভাল বিদ্যালয়ত নাই। য'ত মানে ল'ৰা-ছোৱালীৱে পঢ়ি ডাঙৰ হ'ব মানে, বেলেগ কিবা ভাবিব নিজৰ অ' ভৱিষ্যৰ কথা ভাবিব, তেনেকুৱা স্কুল কলেজো নাই আৰু বহুত মানে বহুত অসুবিধা আছে গাঁৱতো অকল এ প্ৰাকৃতিক চালে নহ'ব গাঁৱতো বহুত অসুবিধা আছে। কাৰেণ্টৰ অসুবিধা, পানীৰ অসুবিধা, স্কুল কলেজ ভাল নাই, এটা হস্পিতেল ভাল নাই, কিন্তু সেইটো অনুযায়ী চহৰত কিন্তু বহুত ভাল ভাল ডাঙৰ ডাঙৰ হস্পিতেল আছে, স্কুল আছে, কলেজ আছে, কাৰেন্টৰ প্ৰব্লেম নাথাকে ইয়াত।
হয়, হয়। মইও যেতিয়া গাঁৱত মানে যাওঁ, মও তাতে তুমি যিবোৰ সেই বিপদ বোৰে দেখোঁ। যেনেকে তাতে আৰু ৰাস্তাৰো অলপমান মানে বেয়া এ দেখিছিলোঁ, মানে আমাৰ জোনফালে থাকে ৰাস্তাটো অলপ বেয়া থাকে, কিন্তু এতিয়া কব গ'লে গাঁৱৰ মানে উন্নতি কৰি আছে, মানে এতিয়া চৰকাৰে গাঁৱৰ প্ৰতিও বহুত মানে কাৰ্য কৰি আছে নকৰা নহয়, মানে কিন্তু পঢ়াটো কিছুমান ক্ষেত্ৰত এতিয়াও পিছ পৰিছে যেনেকে তুমি পঢ়াটো কথা কলা, মানে মোৰ এতিয়া গাঁৱত মানে ভাইটিবোৰ আছ ছে, এইবোৰে মানে এতিয়া এইকাৰণে সিহঁতৰ মানে এ পঢ়া হৈছে, এইটো মানে আৰু মানে আৰু ওপৰলৈ পঢ়িবৰ কাৰণে মানে তাতে আকৌ মানে ভাল কলেজ পোৱা নাই, বা এনেকুৱা কাষত আকৌ কলেজ পোৱা নাই, সেইটো কাৰণে কি হৈছে সিহঁতে গুৱাহাটীতে আহিম বুলি ভাবিব লৈছে। সেইটো‌ মই ও তোমাৰ কথাত মান্তি হৈছোঁ। যদি পঢ়া শুনা আৰু বাকী মেইন বা মেডিকেলে ক'লা সেইটো বস্তুত অলপ অল, অলপমান মানে যত্ন কৰিব লাগিব গভৰমেনে মানে চৰকাৰে গাঁৱৰ মানে উন্নতিৰ কাৰণে বাকী আৰু তোমাৰ যদি সুধো তুমি এনে ইয়াতে কি কয় এ, ট্ৰেন্সপৰ্টেচন যি আছে গাড়ী মানে আহা যোৱা সেটো তুমি গাঁওত কেনেকুৱা কৈছিলা
গাঁৱত যে, মই চহৰত অহা যোৱাটো বেছি ভাল পাইছো কাৰণ গাঁৱত আমি বহুত মানে টাইম এটা গাড়ীৰ কাৰণে ৰখি থাকিব লাগে। এতিয়া যদি সাতটা বজাত এটা গাড়ী গৈছে সাতটা বজাৰ গাড়ীটো আমি ধৰিব নোৱাৰিলে আৰু চাগে গোটেই দিনত চাগে গাড়ী আমি নাপাওঁৱে বা মানে যদি ভাগ্যটো ভাল থাক সেইদিনা পায় যাম কিন্তু চহৰত যদি এটা গাড়ী মই উঠিব পৰা নাই কিবা দেৰি হ'ল কিবা কাৰণত হ'লেও সে পাঁচ মিনিট পিছতে আৰু এটা গাড়ী পাম ইয়াত মানে অহা যোৱাৰ একো এনেকুৱা চিন্তা নাই উ, যেতিয়া মন যায় তেতিয়া ওলাই গ'লেও হ'ল গাড়ী পোৱা যায, ৰাস্তাও ভাল।
হয়, হয় মই নিজৰটো যদি কওঁ মই গাঁৱত মানে এনেকে বেছি গাই মানে ফুৰা ফুৰি কৰা নাই সেইটো মানে মই ইমান ভালকৈ বিষ দিয়ানে বিশেষকে নাজানো কিন্তু তুমি যোনটো যি কলা সেইটো মানে সত্যয়ে হয়, কাৰণ মই গুৱাহাটীতো তুমি কেনেকে ক'লা গাড়ী, মটৰ যেতিয়া তেতিয়া পোৱা যায় আৰু গাঁৱতো মানে এতয়া মোৰ ভাইটি বোৰেও মানে কলেজ স কাতে গৈছিলে সিহঁতেও মানে বেছিভাগ উলিয়াই গৈছিলে মানে গ গাড়ী না পাই আৰু পালেও কিতিয়াবা এবাৰ সেইটোকাৰণে তুমিটো, তুমি যি কৈছাটো দেখিছো ইতিয়াবা কেনেকুৱা হৈছে নাজানো আৰু চাগে ভালে, ভাল হ'ব পাৰে বাকী তুমি আৰু কিবা সুধিব বিচ চলচা নক
অ মই সুধিব বিচাৰিছো যে অ তুমি কেতিয়াও আহ গাঁৱৰ মানে হস্পিতেলত গৈ গৈ পাইছানে কিবা কাৰণত
গাঁওৰ হস্পিতালত মই এনে বেমাৰ এনে বেমাৰ কেতিয়াবা হৈছিলে বা এনেকে হস্পিতালত যোৱা নাই ফাৰ্মাচী এইবোৰতে গৈছিলো কিন্তু গাঁৱৰ হস্পিতালৰ য এ কোৱা মানে মই মানে আমাৰ মানে গাঁৱত কিবা ডাঙৰ বেমাৰ হলে মানে গুৱাহাটী লৈয়ে আনে সেইটো মানে সেইটো সেইটোৰ পৰা মানে মই এটা মানে কি কয় এটা মানে বুজিছো কি গাঁৱত মানে মেডিকেল টো মানে চাগে ইমান ভাল নহয় এই ত কিবা ডাঙৰ এমা হলে মই দেখো যেেই গুৱাহাটীতে আনে নয় চহৰতে আনে তাত আনি পেলাই কবাত মানে বেলেগ চহৰতো নিব পাৰে কিন্তু এই ডাঙৰ বেমাৰ হলে মানে তাতে মানে সেইটো বেছিভাগ মানে কি কৰে স কামবোৰ মানে কৰিবে বে বাহিৰে মে এইবোৰে চহৰবোৰতে আহে এইটো এটো মানে গম পাব যায় কি য ি কেল বোৰ অলপমান মানে পিছোৱা আছে বাকি মজ অ বাকী মই তো মই এইটোৱে এইয়ে কথাটে মই বিচাৰিছিলো এ গাঁও আৰু চহৰৰ কিবা কথা তোমাৰ কথাবোৰ মানে মই ভাল লাগিল আৰু মে তোমাৰ কথাৰে মই বহুত বু বুজিলো কাৰণ তুমিতো গাঁল বেছিকে ভৰবাগ কৰিছা ত' সেইটোৱে মই ধুনগৰত জনাইছো তোমাৰ যোৰ যিবোৰ পৰা অ